কি, কৰিছা।
এনে চাহ, চাহ পানী খাই অকণ চাহ, পানী খাই বহি আছিলো।
অ', অ', কি এই পথাৰৰ পৰা আহিলা, গে। স্বাৱলম্বীবি। পথাৰত তুমি আজি তোমাৰ চাকি জ্বলালাে নাই।
জলালো।
এইটো, ৰলচ আপলোড দিল নাই, ৰলছ।
নাই, নাই আইতাই মানে কিবা যে নিয়ম নীতি কৰিলে সেই ভিডিঅ' বনালো।
অ', অ', সেই ৰীলবিলাক আপলোড কৰিবা। ঐ মানে, কৰি থাকিব লাগে, নহয়, ছোৱালীবিলাকৰ। ছোৱালীবিলাকৰ সেয়া আকৌ তোমাৰ থাকেই, নহয়।
কি, থাকে?
টো, ৰীলবিলাক আপলোড কৰা। কিবা কৰা, কিবা কৰা।
মই নিদিওঁ, নহয়।
তোমাৰ মানে, যোনটো একে সবতকৈ ভাল লাগে, সেইটোৱে দিবাগৈ, আৰু লাষ্টতগৈ।
হুম, হুম, বহুতবাৰ চাই, চিতি যোনটো ভাল লাগিব, এশটা ভিডিঅ', ভিডিঅ'ৰ ভিতৰত এটা।
এটা, বাহ মানিব লাগিব কিন্তু দেই তোমালোকক।
উম, মানিব লাগিব মোক। কৈছাহে নে, মোবাইলৰ ষ্ট'ৰেজ ফুল হৈ যায়গে।
মোবাইলে ল'ড ল'ব পাৰে, নে?
মোবাইলটোৱে, সেইটোৱেটো, বহুত কেইটা ভিডিঅ' তাৰপিছতহে তুমি এটা ভিডিঅ' বনাব পাৰিবা, এনেকুৱা ষ্ট'ৰেজ।
হে, আজি মানে তোমাৰ আজি কমেও চাগে অহ, দহটামান ভিডিঅ' বনালা?
দহটা ভিডিঅ' নাই। বনোৱা, এটা ভিডিঅ' বনাইছো, পঞ্চাশটা মান ভিডিঅ' কাটিব লগা হৈছে।
কি কোৱা। ইমান জালা, ঐ ৰাম।
অ, ধেৰ ফটোত ভিডিঅ' থাকে, ফটো ভিডিঅ'।
উম।
হুম।
ইমান ৰীল বনাই নেকি? থেইট।
আহ, হা, অকল ৰীলে নহয়, নহয়।
অ, তোমালোকৰ মানে আকৌ মিলিবও লাগিব নহয়, তোমালোকৰ লগত।
সেইটোৱে মিলিব লাগিব। পচ
পচন্দ লাগিব লাগিব।
সেইটোৱে, পচন্দ লাগিলে সেইটো ৰাখোঁ। বাকীখিনি কাটি অ'।
খালোঁ, কচ'ৰি খালোঁ, দেউতাই আকৌ কি আনিলে
তুমি নহয়, নেমু পানী খোৱাৰ কথা কৈ আছিলা যে, নেমু পানী।
নাই, নাই, সেয়া খোৱা নাই।
আকৌ বোলে, চুৰ কৰিলে নে নাই কঁঠাল?
নাই, ধেৎ নাই কৰা, মাৰিব বেলেগৰ কঁঠাল চোৰ কৰিলে। মাৰিব, বেলেগৰ ঘৰত লগত কুকুৰ লগাই থৈ দিছে।
কুকুৰ লগাই থৈছে?
অ'।
মানে, চুৰ কৰিব ক'বও যাব নোৱাৰিম আৰু।
নাই, নাই ভুকিব ন' কুকুৰটোৱে।
ভুকিব, ভুকিব, ভুকিলে মানে তোমাক বখলিয়াই পেলাব।
বখলিয়াই পে
পাগল কুকুৰ নেকি? পাগল কুকুৰ নেকি?
নহয়। নহয় মানে কি এতিয়া মই চুৰ কৰিবলৈ যদি অজানি অজানি মানুহ যায় যদি অচিনাকি
অ'
তে তোমাকতো ভুকিবই ন।
জানো ভুকে বুলি।
উম তেতিয়াহ'লে, মই যদি চুৰ কৰিব যাওঁ সি মোক কি চাই থাকিব নেকি?
তোমাক মানে ধৰি শেষ কৰি পেলাব।
উম তেনেকে এবাৰ কামুৰিছিলে সৰুতে
সৰুতে কামুৰিছে?
উম মানে কামোৰা নাই আচুৰিছে।
বেজি ল'লা?
ধুনীয়াকে শুৱাই লৈ পেলাই আচুৰিছে।
কি কোৱা, বেজি ল'ল নে নাই?
বেজি ল'লো সাত
উম
মই ধুনীয়াকে চাই আছো, সি ধুনীয়াকে আচ
এই কুকুৰ আকৌ সেইটোৱে মৰম। লাগে দেই এটাক
মৰম লাগে, মই দেখিলেই মাৰো।
নামাৰিবা, মাৰিলে গ'ম পাবা পাছত কি হ'ব।
উম
তাৰপাছত
কোৱা? ব নাই তাকেহে, গৰম টো এতিয়া অকণমান কমিছে, মানে পিছফালে বতাহ মাৰি আছে পুৰা বুজছা।
অ' আমাৰ ফালে আকৌ গছৰ পাত লৰা নাই কিন্তু দেই।
অ' বৰষুণ দিব নেকি ন আজি। ঠাণ্ডা বতাহ এটা মাৰি আছে।
বৰষুণ দিব পাৰে দেই, ৰাতিয়ে বৰষুণ দিয়ে দিনত ৰ'দ দিয়ে ৰাতি বৰষুণ দিয়ে।
তাকে মানে বতৰটো ধুনীয়া কৰি আছে। ন
উম', বতৰটো ধুনীয়া।
ধুনীয়া মানে বতাহ এজাক মাৰি আছে। ইমান ভাল লাগিছে। মই যদি এনেকে ৰাতি সদায় পাই থাকো। দিনতটো যদি নাহেই। বাহিৰত আছো মই। ভিতৰত নাথাকো মই।
ভিতৰত কিয় নাথাকা?
ভিতৰত কি কবলৈ থাকিম ইমান গৰমত গৰমৰ ভিতৰত কিয় থাকিমে।
উম', সেইটোও হয় বাৰু ভিতৰত থাকিব নোৱাৰা। কিন্তু এতিয়া থাকিব পৰা হৈছিল দেই এতিয়া এতিয়া অকমান মানে দিনতকৈ কম হৈছে।
এয়া এয়া তুমনে চাহ ব'ল
উম', চাহি এই এইটো বাকী কোৱাচোন তোমাৰ ঘৰৰ খবৰ খাতিবলাক।
খবৰ খাতি ঠিকেই থাকে।
আজি কি বনাম কি বনাব মায়ে?
মই নাজানো দেই মই পাকঘল নাাজাও। তোমালোকেহে জানা তোম
তোমালোকে জানা মানে তুমি ঘৰত কি চলি আছা একো নাজানা।
উম
হেল্ল' জানো মই মই কিয় নাজানিম আকৌ
কিহ
তুমিতো তুমিতো অল খাবলেহে জানা।
মই খাবলৈ জানো কিন্তু মোৰ মানে ফেভট মাংস গাহৰি গাহৰি। উম চম ন তুমি গাহৰি ভাল পোৱা মানে
বহুত ভাল পাওঁ।
চবৰে ভাল বাৰ চবৰে ভাল লাগে।
উম কিছুমানে ভাল নাপায়। দিয়া চবৰে ভাল পায়।
এই চবেই ভাল পায় দিয়া আজিকালি গাহৰি বুলিবলে চবেই এ, আগৰ দিনৰ কথা বিলাক মানে আগৰ মানুহৰ কথা কি কৈছা।
আগৰ মানুহৰ কথা কোৱা নাই। আমাৰ ভন্টিও ভাল নাপায় ঠিক আছে।
ভণ্টিও ভাল নাপায়।
অ', দেউতাও না
তোমাৰ চোৱা দেউতাই নাখায়। ভণ্টিয়ে নাখায় তুমি কিয় খোৱা তেতিয়ালৈ? তুমিও ভাল পোৱা? তোমাৰ মায়ে ভাল পায় তোমাৰ ম মায়ে ভাল পায় চাগে। এইটোয়া এতিয়া চোৱা কম্বিনেশ্যনটো কেনেকুৱা তোমাৰ মায়ে আৰু তুমি ভাল পোৱা দেতা আৰু তোমাৰ ভন্টিয়ে বেয়া পায়।
উম, কি মিলিলে নানাই এইটো কি কথা হল বেয়া। কপৰবিলাকে বেয়া পায়। আমি যিটো ভাল পাওঁ।
এ নহয় চবৰ নিজৰ নিজৰ অপিনিয়ন কিন্তু তেওঁ মানে
সেইটোতো কৈছো নিজৰ নিজৰ অপিনিয়ন ন খাই নাখায়।
উ উ বুজিছো কিন্তু তেওঁ আৰু মানে নাই খাই না খাই মোৰ ভুল হৈছে। মোৰ ভুল হৈছে।
উম এয়া তুমি যদি হেৰি যোনখন ঘৰত মানুহে একদম নিৰামিষ ভালকে খাই তুমি তাৰ ঘৰত যদি গাহৰি বনোৱা থাকে তোমাক মাৰিব ন।
মাৰিব নহয় আথু কহৱাই থ'ব।
উম।
আঁঠু কহাই কি কৰিব জানা।
কি কৰিব?
চৰিয়া ব আৰু কি কৰিব। আজিকালি দিনৰ মানুহে মাৰিব মাৰিব মানে আঠু কহাই মাৰিব।
ইয়া ইয়া।
উম, তুমি আজি কি তুমি ভাত বনাবা নে কোনে মায়ে বনাব।
মই নবনাও মই পঢ়িম মানে মোৰ পুৰহিলে এক
অ', এই তুমি যে এক্জামৰ কথা কৈছিলা ন। উম, এনট্ৰেচ একজামটো কি এতিয়া হ'লেই নে?
অ', তিন তাৰিখে আছিলে বাট আঠ তাৰিখ ন আঠ ন দহ লে মানে হেৰি কৰিছা আৰু।
পচপন কৰিছে। উম, এতিয়া এই পঢ়িচা নাই?
পঢ়িয়ে আছো কি পঢ়িবা একো দেখোন ইংলিছত বুজিয়ে নাপাওঁ। উপায় নাই পলিটিকেল চাইন্ঞ্চৰ পেপাৰখন ইংলিছতে আহে।
অ', ইংলিছতে আহে ন পলিটিকেলৰ। উম।
বাকী আছামিছত ল'লে আছামিজখন আৰু হিন্দীত ল'লে হিন্দীখন।
তোমাৰ কি হিন্দীও আছে নেকি?
কথাটো কৈছো মই এনট্ৰেন্স একজাম যদি দিয়া। আছামিছখন আছামিছত হিন্দীখন হিন্দীত আৰু বাকী চব ইংলিছত আহে।
বাকী চব মানে ইংলিছ মানে ধৰি লওক তোমাৰ পলিটিকেল ফিল'চফি। উম, উম বুজিছো মই আকৌ ফিল'চফিৰ না মই জানো মানে। চব ইংলিছ আহিব মানে মোৰ মানে এইবাৰ উম, বুজিছো।
মই কিন্তু পলিটিকেলটো খুব বেয়া পাওঁ দেই সেইটো চাবজেক্ট এ লৈছো মই।
তুমি বেয়া পোৱা যদি আকৌ লৈছা কিয়?
কাৰণ মই সেইটোত প্ৰোভ কৰিব বিচাৰিছোঁ।
অ', তুমি মানে মানু অ', দেখাব বিচাৰিছো যে মই যোনটো কাম নোৱাৰো মই সেইটো কৰি দেখাম।
য়েছ বুজি পাইছা তুমি।
ৰাখিব লাগিব।
আছে মোৰ বিশ্বাস পুৰা। কাৰণ সেইকাৰণেতো এইবাৰ পলিটিকেলৰ এৰিয়াত ভাল হৈছে ন একজাম। যোনটো বস্তু বেয়া পাওঁ সেইটো বস্তুৱে কৰি দেখাম। বাকীতো চবতো পাৰুৱেই।
চব পাৰায়ে ন তুমি চোকা আছা মানে ন।
সেইটো কথা কোৱা নাই দিয়া ইংলিছৰ কথা কৈছো মই। ই আইও।
ক্লাছটোৰ পৰা আছিলে ন।
নকবা হা এইবিলাক এনে ঠাতটা দি নাথাকিবা মোক।
কোৱা তে
তুমিহে টপাৰ আছিলা মোকে কিয় কৈছা।
অ', আকৌ মোৰ গালে কিয় ঠেলিছা মই তোমাক হে কৈইছো।
উম, তোমাৰ তাত চাইিছো তুমি ক'ব নালাগিছিলে মোৰ তপাৰ মই
নহয়। ইনে কৈছো, ইনে কৈছো হেই।
উম, চব গম পাওঁ মই
পোৱা ন।
কি মানে? কি মানে, ইনচাল্ট কৰাত কি খুব ভাল ন।
এ, মই ইনচাল্ট নকৰো দে বা কি ইনচাল্ট কৰিম।
উম, বাকী ঘৰতে আছা?
উম, ঘৰতে আছোঁ ঘৰতে আছোঁ। ফিল্ডলৈ যোৱাই নাই আৰু নাই, নাই এ ৰাতিপুৱাই গৈছিলো জি এন চি চি লে।
উম,
তাৰ পিছত আহি পেলাই মই ঘৰতে আছোঁ আৰু।
উম,
এ, তাৰ পাছত তাৰ পৰা সি শুলো, শুলো, শুলো। আৰু তাৰপিছত একে উঠি পেলাই তোমালৈ ফোন কৰিছো।
উম,
তাৰপিছত ওলাই আহিছো আৰু এতিয়া।
উম, ময়ো এনে আছো ৰবা কি কৰিবা আৰু ন, এতিয়া আকৌ ভাত বনাবলৈ হ'বই অলপ পিছত মা হতে বনাব মই পঢ়ি থাকিম।
তুমি পঢ়া দেই।
হম,
পঢ়া বোলো কি কৰিবা আৰু?
তাকে হে অ', ভাত খাম পঢ়িম তাৰ পিছত শুই থাকিম। উম,
ৰাতি কেটালৈকে পঢ়িবা?
পঢ়িম চাৰে বাৰটা, এটা।
চাৰে বাৰটা, এটা।
উম,
আকৌ ৰাতিপুৱা কেইটা বজাত উঠিবা?
উঠিম চাৰে-আঠটা, নটা, দচটা।
অ', দেৰিলৈকে শুৱা মানে ন?
শু, এতিয়াই শুই লৈছো আৰু পিছত শুব নাপাম যে।
কিয়?
নিদিব যে শুবলৈ।
তুমি মানে কি, একে বিয়া কথা ভাবিয়ে আছা মানে?
ভাবা নাই তেওঁ হ'বতো লাগিবই ন। সেইটোৱে কাৰণে এতিয়াই শুই লৈছো গম পাইছা। এতিয়া শুই লৈছো, ফুৰি লৈছো যি মন যায় তাকে খাওঁ মানে।
উম, এতিয়াৰ পৰাই চব প্লেনিং কৰি গৈ আছা মানে, কি বিয়া পতাৰ পাছত কি কৰিবা কি নকৰা কি? কি ৰুটিন থাকে
মই ভাবি থৈ দিছো দেই বেছি, বেছি প্ৰেছাৰ আহিলে মই গুচি আহিম, মোক ঘৰত খাই থাকিম আৰামছে।
বুজিছোঁ, বুজিছোঁ তুমি উম। এতিয়া ঘৰতে তোমাৰ আজাদীৰ দিন আৰু।
ইমান চিন্তা কৰা নাই আৰু